নৈ কাৰ।
ভাত -পানী আপোনাৰ, খোৱা-বোৱা কৰিলে নে?
আজি লঘোণ দিছোঁ, আজি আচলতে মঙলবাৰ যে মই মানে আপোনাৰ, হনুমানৰ ভক্ত। মই সেইকাৰণে মানে, আপোনাৰ আজি লঘোণ দিওঁ মানে নেখাও। আচলতে মানে যিমান পাৰে আপুনি লঘোণ দিবলৈ চেষ্টা কৰিব। লাগে, সোমবাৰ, মংগলবাৰ, বৃস্পতিবাৰ তাত যদি আপুনি যদি মানে লঘোণ দিয়ে ন। আপোনাৰ স্বাস্থ্যৰ বহুত উন্নতি হ'ব, ভগৱানে চকু পৰিব আপোনাৰ ওপৰত আপুনি বিপদৰ পৰা ৰক্ষা পাব, আচলতে ভগৱানে বহুত খিনি সহায় কৰে সেই হিচাপত মানে
টো ভাল কাম কৰিছে, কিন্তু মই ভাবিছোঁ একেৰাহে লঘুণ দি থকাটো এটা বহুত দুখ জনক। বিষয় হ'ব, যিহেতু স্বাস্থ্যৰ প্ৰতি আমি সজাগ হ'ব লাগিব। এনেকে যদি আমি সোমবাৰ, মঙ্গলবাৰ আমি লঘোণ দি থাকো, তেতিয়া আমাৰ স্বাস্থ্যটোৱে যোনখিনি পুষ্টি পাব। লাগে, সেই পুষ্টি খিনি সঠিক মতে নেপাব। তেতিয়া আমাৰ শাৰীৰিক-মানসিক সকলো অৱস্থাই বহুত বেয়া হৈ থাকিব। আমি একো কথা ভাবিব নোৱাৰা হ'ম। পঢ়া-শুনাত আমি দুৰ্বল হৈ যাম। শাৰীৰিক ভাৱে অসুস্থ হ'ম। বেমাৰ-আজাৰ বাঢ়িব, সেয়েহে মই ভাবিছোঁ সোমবাৰে, মঙলবাৰে বৰত দিয়াত কৈ আমি এটা এটা লঘু আহাৰ গ্ৰহণ কৰাটো উচিত হ'ব।
হয়, আহাৰ কি আহাৰ ব্যৱহাৰ কি মানে গ্ৰহণ কৰো, কিন্তু মানে লঘু আহাৰত মোৰ ভাগত বহুতখিনি বস্তু পৰি যায়। আচলতে মই লঘু আহাৰত ফাৰ্ষ্টত ৰাতি এটা খাওঁ গাখীৰ, ব্ৰেড
তাৰপিছতে আপোনাৰ কল, বুট সেয়া খাওঁ। তাৰ পিছতে আকৌ দুপৰীয়াৰ কাৰণে লঘু আহাৰ মই খাওঁ ৰুটি। তাৰপিছতে আকৌ আপোনাৰ হেৰি মানে ৰুটি চুটি এনেকৈ খাওঁ। ৰুটি গাখীৰ। আকৌ সন্ধিয়া সময়ত মই আপোনাৰ মানে আপেল, কল, কমলা এনেকে মানে মোৰ লঘু আহাৰ মই মানে এইকেইটা মাহত লঘু আহাৰেই ব্যৱহাৰ কৰো গ্ৰহন কৰো।
হয়, হয়, হয় আপুনি বহুত ধুনীয়া ধুনীয়া খাদ্য খাই আছে যোনখিনি খাদ্যই আপোনাক ভাত ব্যৱহাৰ নকৰিলেও পুষ্টি যোগান ধৰি থাকিব। যিহেতু আজিকালি ল'ৰা ছোৱালীবিলাক মানে ফাষ্ট ফুডৰ প্ৰতি বেছি আগ্ৰহী এনে ক্ষেত্ৰত আজিকালি বৰ্তমানৰ মানুহ হয় আপুনি যেতিয়া এনে ধৰণৰ খাদ্য গ্ৰহণ কৰিছে আপুনি এইটো আপোনাক শলাগ ল'ব লগীয়া এটা বিষয়। আপুনি দোকানৰ খাদ্যসমূহ ব বৰ্জন কৰি যাতে যি সমূহ খাদ্য গ্ৰহণ কৰিছে সেইটো অতি অতি স্বাস্থ্যজনক কথা মানে।
হয়, হয় আপুনি ঠিকে কৈছে। আচলতে মানে সেই মই যোনখিনি খাদ্য মানে গ্ৰহণ কৰো সেই খাদ্যখিনি মানে আপুনিও যদি গ্ৰহণ কৰে আপোনাৰ এঢ়া সুন্দৰ চেহেৰা হ'ব আচলতে মানে বহুতখিনি আপুনি স্বাস্থ্য অলপ আগবাঢ়িব পাৰিব আপোনাৰ স্মৃতি শক্তি তি বাঢ়িব বহুতখিনি কাৰণে মই মানে ভাবি চিন্তি সিদ্ধান্তটো গ্ৰহণ কৰিছো যে মই
আপোনাৰ আপোনাৰ ঘৰত যিহেতু আপোনাৰ এজন কনিষ্ঠ ভাতৃ আছে মই ভাবিছো এই ক্ষেত্ৰত আপুনি নিজে খোৱাৰ উপৰিও আপোনাৰ সেই ভাত তি দেৱকো যদি সেইখিনি খাদ্য আপুনি গ্ৰহণ কৰিবলৈ দিয়ে। তেখেতৰ স্বাস্থ্য উন্নত হ'ব মই ভাবিছো আপুনি তেখেতক পৰাপক্ষত সেইখিনি খুৱাবলৈ যত্ন কৰিব লাগে। যিহেতু তেখেতে দোকানৰ কেম্পা তাৰ পিছত আপোনাৰ তেৰেমেৰে এইবিলাক জাতীয় বস্তুবোৰ খাই বেছি ভাল পায়। মই ভাবিছো এইখিনি আপুনি বৰ্জন কৰে আপুনি সেই ফল মূল সমূহ শাক পাচলিসমূহ খাবলৈ দিলে তেখেতৰ স্বাস্থ্য বেছি উন্নত হ'ব।
হয়, হয় মই তেখেতক খাবলৈ দিওঁ। কিন্তু তেখেতৰ মানে এটা প্ৰব্লেম আছে সেই বস্তুখিনি খালে মানে তেখে তেখেত মানে বাহিৰলৈ গৈ থকাটো বেছি হয়। সেইকাৰণে মানে
সেইকাৰণে মানে অকনমান অসুবিধাৰ সৃষ্টি হয় যে সেইকাৰণে তেখেতক অকমান কম পৰিমানে দিয়া হয়।
হয়, তেখেতক আপুনি কাম এটা কৰিব পাৰে হাগিছ নামৰ নতুন বস্তু এটা মাৰ্কেটত আৱিষ্কাৰ হৈছে। মই ভাবিছো আপুনি যদি তে-তেনেকুৱা দু-দুটা পেটি বা তিনটা পেটি কিনি আনি থৈ দিয়ে। তেখেতৰ সেইখিনি ব্যৱহাৰ কৰাৰ পিছত তেখেতৰ সেইটো অভ্যাসত পৰিণত হ'ব আৰু তেখেতে তাৰপিছত সেইখিনি ব্যৱহাৰ কৰি সুফল পাব। আপুনি সেই খিনি বস্তু খুৱাই থাকিলে তেখেতৰ স্বাস্থ্যটো ভাল হ'ব। মই ভাবিছো আপুনি আপোনাৰলোকৰ ওচৰত প্ৰসন্ন দোকান বুলি যোনখন ষ্ট'ৰ আছে সেই ষ্ট'ৰখনত এই সামগ্ৰীবিধ উপলব্ধ মানে। মই ভাবিছো কম মূল্য আনি মেলি তেখেতক সেইখিনি দিয়াৰ ব্যৱস্থা কৰিলে বেছি ভাল হ'ব।
হয়, মই সেইখিনি ব্যৱস্থা আচলতে কৰিছিলো। আচলতে সেই আপুনি যিটো কৈছে মানে হাগিছ বা পেম্পাচ নামত যিটো সামগ্ৰীৰ কথা কৈছে সেই সামগ্ৰীটোৱে আচলতে তেখেতক কাম কামত নিদিয়ে মানে লিক হৈ যায় মানে সেইকাৰণে মানে আমি অকমান কমাইছে খোৱা বোৱাটো তেখেতক। আচলতে মানে কি গম পাইছে নে নাই তেখেতৰ মানে বহুত মানে তেখেতৰ বিষয়ে ক'বলৈ হলে আপুনি বহুত বহুল ভাৱে বহল ভাৱে ক'ব লাগিব। সেইকাৰণে মানে, তেখেতৰ কথা আমি ইমানতে সামৰণি মাৰিছোঁ আৰু মানে আপুনি হয়, হয়, এতিয়া মানে মই মই বেলেগ এটা কথাৰ ওপৰত আপোনাৰ সৈতে কথা পাতিবলে বিচাৰিছো। হয়, হয়, আচলতে গৰমৰ আপুনি দেখিছে টিকা ফটা গৰম। ৰ'দ আৰু মানে সেইকাৰণে মই ভাবিছো আমি গছ পুলি ৰোৱা এটা মানে, সিদ্ধান্ত লৈছো আচলতে প্ৰতি খন গাঁৱতে মানে আমি এটা এশটা গছ পুলি ৰুৱা সিদ্ধান্ত লৈছোঁ যদি আপুনি সমৰ্থন কৰেই মানে তেতিয়া আমি আগবাঢ়িব পাৰো আচলতে
কৈ মানে অকমান সৰু হয় ম মই বুজি পাইছো, মই বুজিব পাইছো ছো সেইটো কাৰণে আমি এইখিনিতে তেখেতৰ বিষয়টো স্থগিত মাৰিছো হয়। হয়, হয়। হয়, আপুনি আপুনি যোনটো বিষয়ৰ প্ৰতি আগ্ৰহী সেই বিষয়টো মোৰ আগত অৱগত কৰিব পাৰে মই যদি কিবা সেই সন্দৰ্ভত জানো নিশ্চয় আপোনাক জন হয়, হয়।
শুনা, শুনা
হেল্ল'
হয়, আপুনি এইটো এটা সুন্দৰ কথা কথা ভাবিছে, বুলি মই কল অতি সুৰ কথা ভাবিছে যিহেতু আমাৰ প্রানৰ শিল্পী জুবিন গাৰ্গ গছ গ আনি ভাল পাইছিলে। বৰ্তমান মই যোনখন আমাৰ বৰবিল ৰ বিল আছিলে তাৰো গোটেই গছ গছ গছনি কাটি মানুহে ধ্বংস কৰি পেলালে, এই ক্ষেত্ৰত আমি প্ৰতিবাদ